অ শুনিছোঁ অ
কোৱা খুন্দু কাট
লগৰ জনীয়ে ষ্টৰি লগাইছিলে চাই পেলাই আহিছো
অ তোমালোকৰ আজি ভাত কি খেৰে
ভাত মায়ে কৈছে অমিত পজা দি পেলাই ৰহৰ দালি বনাম বুলি মানে মোৰ অলপ দিন অমিতা নেখালে অকণ দিগদাৰ হৈ যায়
আহ কিয় ভাল অ অ আ অ মগেতে ইন ভেটাৰ লাগে
অ
নাজানো এ লাইন গল যে এতিয়া মমাকিন ভেজাৰ লাগে উ
এনেকুৱাও নহয় যে আমি ল'ব নোৱাৰা বস্তু সেইটো ইমান দামো নহয় কিন্তু কিহৰ কাৰণে সেইটো বস্তু লোৱা নহয় মই বুজি নাপাওঁ মানে
কৈ এতিয়া কৈ আছে নাই এইবাৰ আনিবই লাগিব এই
আনিবই লাগিব নিচিনা চবৰে হয়
অ মই এইবাৰ অ মায়ে কৈ নাজানো কি কয় এইবাৰ আনিবই লাগিব আনিবই ধৰিব নোৱাৰো মই আৰু ইয়াৰ আগৰ পৰাও কৈ আছিলে অনা নহলে এ এশ আকৌ এতিয়াও একদম উৎস লগাই আছে মই বাকো কৈ আছে মই আমেই বোলে কৈছে মই আনিব নোৱাৰা নহয় নহয় বোলে
সেই আনিব পৰা বস্তুৱয়ে কিন্তু লোৱা নহয় কিহৰ কাৰণে মই সেইটো বুজি নোপাওঁ
সেইটোৱে আৰু যোন কনে মন মানে লম ল'ম বুলি ভবা হয় সেইকাৰণে মই লোৱা নহয় তাৰপিছত ঠাণ্ডা ঠাণ্ডা
ঠাণ্ডা আহি যায় থাকি যায় আও
সেইটো আও এবাৰ আকৌ আমাৰ ল'ব ধৰিছিলে হা তেতিয়া আকৌ আমাৰ হেৰি হৈ আছিলে এই যে ঘৰ বনাই আছিলে তাৰপিছত শৰ্ট চাৰ্কিট হব বুলি নললে
ভালকে কৰিব লাগে যে
অ তেতিয়াই লৈ লোৱ হেঁতেনে এতিয়া থাকিলেহেঁতেন আকৌ উম এতিয়াতো ডিষ্টাৰ্ব দিয়া নাই ন মোৰ হাজপেড লোৱা কাৰণে চাগে মোৰ মাাপ লোৱা কাৰণে চাগে উম উম মাই এনেও ফাইভ জি নহয় মোক সেইটো দি থব কম হজ্পল
অ তুমি সজ পট লৈ দিয়া চিন্তা নাই আজি উম
মায়ে বাও ফাইভ জি হেৰিয়ে ভৰাই ফাইভ জি প্ৰেক্ষে
ঘূৰি কেক বনোৱা নাই নেকিও বহুত দিন হ'ল ফটো দেখা নাই
অ মাই বনোৱা নাই নেকি মাই টাইম পোৱা নাই হবলা
মই বোলো কি হ'ল খূড়ীয়ে বনোৱা নাই কিয়
বাৰক ই আহিলে নাই
নাই
মম বিচাৰিয়ে আছে ছাগে
অ বিচাৰি য়ে আছে
এ ত মোক কৈছে মই বোলে বুজাব জানানা নাই তোমাক সি বোলে এনে এনেই গালি খাইছে
কি কি লিখিছে
তোমাৰ পা বোলে গালি খাইছে
কেতিয়া
অথনি
কেলে
লাগিলে ফোন কৰা
মানে?
ফোন কৰাকলৈ গালি খাইছে।
এ ইয়া অহ।
অ নহয় মই বোলে তোমাক বুজাব জানা নাই।
বুজি পোৱা নাই মই।
তাৰমানে কেইটা কৰিব লাগে, মই তোমাক বুজাব জনা নাই, সেইটো কৈছে।
পোন্ধৰটাৰ পিছত নোৱাৰি, মোৰতো উঠিছে খং। মই বোলো তই তো পোন্ধৰটা পাৰিয়ে নোৱাৰিয়ে সেইটো বেলেগ কথা। কিন্তু তোক মাতিলে কিয় না নাহ, মানে তই ইমান কিনোকে তই বিজি হৈ আছ, সময়ত পৰা কামটো কৰিব লাগে ন।
অহ
এনেই থকাতকে কিবা এটা কৰি থাক।
তাৰ পিছত মোক কৈছে, মোৰো কেইটামান কৰি দিবা, মই কৈছোঁ হব।
কৈ দিবলৈ কৈ দিবলৈই দেখোন মই মাতি আছো তাক।
সেইটোৱেই।
কিন্তু কৰিবলৈ যে সি মানুহটোৱেই নাহে।
আৰুতো মোৰ লগত কথা পাতিলেটো মইতো বেছিভাগ তাকেই তাকেই ফোন কৰি দিওঁ।
উম, মই বোলো এবাৰ তই কৰ, এবাৰ মই কৰোঁ এবাৰ তই কৰ তেনেকেই কৈ থাকো, তাৰ সেইটো সময়েই নাই আৰু সময় নাথাকিলে কেনেকে হব।
উম। আহিলে অ কাৰেণ্টটো। ত আহিলে নাই তাত। । উম।
হুহ, নাকটো ছিগি গৈছে মোহাৰি মোহাৰি।
উম, তুমি টেবলেট এটা খাই তুমি শুই যোৱা।
তাকে মই অকমান দেৰি শুম আৰু। এতিয়া আকৌ জল্দি শুলে টোপনি নহয় মানে। টোপনিটো বেয়া অ, টাইমত আহে ধুনীয়াকে।
উম। মোৰ মা
তোমালোকৰ ভাত অ ভাততো নবনাই।
উম, মই মাক কৈছোঁ ৰেহ। না না নাখাওঁ, শুই যাম আৰু। এনেও মই দেৰিকে ভাত খাইছিলো। অ', কোৱা? অথনি যে মই যে গ'লো যে মোক শুঙি শুঙি চাইছে। তাৰপিছত তাৰপিছত চিনি পালে যে। তাৰপিছত একদম শুই দিছে।
অ', তাই গোন্ধ মানে পালে একে পুৰা শুঙে আৰু, তাই চিনি পাই যে তাই চিনাকি গোন্ধ বুলি।
উম, তাৰপিছত সেনেকে মই যেতিয়া মূৰটোত হাত ফুৰাই দিলো,
অহ, তেতিয়াহে তাই মানে আজৰি হৈছে।
উম।
প্ৰথম দিন কিনো হ'ল জানো, মাইনাহঁতৰ লগত এনেই ঘূৰিয়েই ফুৰে। গৈছেও তালৈ, কিন্তু সিহঁতৰ ঘৰৰ ফালে নেজায়কে নেজায় মানে বহি দিছে, নে
অহ।
কিহৰ কাৰণে নেযায় মানে মই বুজি পোৱা নাই, পলাই মানে সেইখনলৈ যোৱাৰ লগে লগে টানে একদম ৰাচ তাৰ মাজলৈ গুচি যায় আৰু হ'ল কি মানে নাজানো কি হ'ল কি নাই তাইহে গম পাব এতিয়া
হতে
তাই সপোনত চাগে ফিল্ডত দৌৰি ফোৱা দেখিছে সেইটো কাৰণে চিঞৰি আছো
উম হ'ব ভাই
উম খুব দৰ ৰো সপোনত আৰু জগাব নালাগে বুলি এনেকুৱাত মানে এনেকে দৌৰি ফুৰা সপোনে বেছিকে দেখে যে সিহঁতে এইটো ভ ভাঙি দিব নালাগে বোলে বেয়া মইটো কাৰণে তাই এতিয়া চুঞে থাকিলেও উপায় নাই মানে নজ অ
আহ তুি কথা না হেল্ল' এই যে এইবিলাক ট্ৰানসজেণ্ডাৰ আকৌ এইবিলাক যে চব যেে আছে লেছ বিয়ান সেইবিলাক যে চব এটা চাই তাৰে এইটো এটা মেেল প্ৰব্লেম
এইবিলাক আচলি বস্তু নহয় নেকি
তাৰমানে সিহঁতি ভাবেই তেনেকুৱা ঢেৰ আছে জানা এনেকুৱা আছে কিছুমান মানুহে নিজকে নিজেই শুকুৰ বুলি ভাবে আকৌ কেইটামানে জীৱ জন্তু বুলি ভাবে নিজকে নিজে আকৌ কিছুমান মানুহে কুকুৰক ভাল পায়
অ
তাৰমানে তেনেকে জীৱ জন্তুক ভাল পায় মানে স চ আকৌ এই যে অ চাৰফ বিলাক যে হয় সেইবিলাক মানে কিছুমানে তাৰ মানে নিজকে সেই সৌ উপল বিলাকে ভাল পায় তাৰ মানে সিহঁতৰ মেণ্টেল প্ৰব্লেমহে আছে মেনকে
এইবিলাক মানে তেনেকে এ মানে মেইন কে এইবিলাকাৰু হয় কেচ
আকৌ সেই যে বাইছে ব মানে চব এটা এটা মেটেল প্ৰব্লেম হয়
মই সেইটোও গম নোপাও আকৌ
আনকি এই যে তাৰ মানে যোন বিলাক আহ ছোৱালীয়ে ল'ৰা হব বিচাৰে
অ
ক
অ
লৰাক ভাল পায় ছোৱালী ছোৱালীক ভাল পায় সেইবিলাক চব মানে আমাৰ সেইদিনাখন আমাৰ আমাৰ কিতাপতে আছে আমাৰ এবাৰ ছেকেড ইয়াৰ সেইবিলাক পাও ন তাৰে মেেল চব পাও ম আমাৰ কিতাপ গেট আছে তাৰপিছত ছাৰে যেতিয়া পঢ়াই আছে আমি চবেই ইজনীয়ে সিজনী মোৰখলে আছো
কিয় এইবিলাক বস্তু আমাৰ কাৰণে সহজ নহয় ন
অ তাৰত ছাৰে আমাক তাৰপিছত ছাৰে আমাক কৈছে তহদি কোনোবা হয় নেকি নে মুগিছে ইজনীয়ে সিজনী মুখত চাইছো কাৰণে কাৰণ আমি মানে ভবা নাছিলো নৰ্মেল বুলিুলিয়ে ভাবিছিলো যেতিয়া গম পালো চব এটা এে মেন্টেল প্ৰব্লেম হৈ গ তেতিয়াহে
এনেও আছৰি বতো বস্তু
মেন্ আছে কিন্তু মানে আজিকালি মানুহ বিে নৰ্মেল টাইপ কৰে
অ সিহঁতে সেইটো বেমাৰ নিচিনা নকে নহলয়
সেই কিনে সেইটো এটা বেমাৰেই
উম
হয়
এতিয়া তুমি এইটো বুজাব নোৱাৰা নহয় মানুহক বুজি নাপায় নহয় এইটো কথা
সেইটোয়ে বহুত তেনেকুৱা বেমাৰ আছে জানা যোনবিলাক আমি নাবো বেমাৰ বুলি এতিয়া অচি দি যে কিছুমানে কি ধুনীয়াকে কয় মোৰ অচি টি ভি আছে কিন্তু সেই অচিবিটো এটা মেণ্টেল প্ৰব্লেম
অ
মই এই বিলাক টিটমেণ কৰ হব লাগে এই বাই ছোৱালী বিলাক
তাতে ডিজিজ বুলি থাকেই লিখা সেইটো আকৌ ভাবি নাচাই এনেই কৈ দিয়ে আৰু মোৰে চিবি আছে যেতিয়া গম পাব তাৰ মানে এতিয়া আমি যোনবিলাকে মেডিকেল লাইনত আছে বা সেই বিলাক লাইনত আছে সেইটো গম পায়েই সেইটোৱে সেইটো অ আৰু ডাইৰেক সেইটো মেটেল প্ৰব্লেম হয়
উম
এনে হ'লে আমাক অ চি ডিৰ পঢ়াই আছে সেইটোৱে কি ধুনীয়াকে কয় একদম হাঁহি মোৰ চিৰি আছে মই তেনেকে বহুত মানুহ পাইছো কিন্তু
মই বাকো কমলে ভাবি আছো মই ক'ব পাহৰি থাকো।
অহ, হব তেন্তে।
অ, হব দিয়া।
অ',